হেল্ল।
অ', ভালে আছো নি কেনে আছ ছা।
অ', আছো ভালই আছে কি কৰি আছে।
এতিয়াতো বজাৰৰ পৰা জাষ্ট আহিলো ঘৰত।
অ'।
আপুনি কি কৰি আছে। এনেই খবৰ চবৰ ভালনে। হেল্ল।
হেল্ল।
হেল্ল। হেল্ল।
তাৰমানেহ
হয় ছাৰ কওক। হেল্ল।
এ আপোনাক ফোন মাৰি । আপুনি কি কৰে ৰোমৰ ভিতৰত
নহয় নহয় বাহিৰতে আহিছো।
অহ', আপোনাক কল কৰিলো আপোনা লগত আজি পৰিয়াল লৈ কথা পাতিম।
হয়।
আচলতে আমি যিহেতু গাঁৱলীয়া অঞ্চলৰ মানুহ হয় ন।
হয় হয় চাৰ।
ত আ মাৰ আপুনি কেনেকুৱা ফেমিলি এ মানে পৰিয়াল বিচাৰে যিটো ফেমিলিত দহ বাৰ জন সদস্য একেলগে থাকে সেইটো নে আ দুই তিনিজন উম যিটো ফেমিলিত আছে সেইটো ফেমিলিক চাপৰ্ট কৰে আ অ বা ভাল পায়।
মই একচলি ক'ব লাগিলে ছাৰ একচুৱেলি মই ধৰক আজিকালি তিনি বা চাৰিজনৰ ওপৰত ফেমিলি থাকিলে এইটো মোৰ ইমান ভাল নালাগে তিনি চাৰিজনে ভাল আজিকালি মানে বেছি মানুহ ফেমিলিত উ থাকিলে বেছি ল'ৰাছ ছোৱালী অঁ, হয়।
হেল্ল'।
তাৰমানে- তাৰমানে আমাৰ ইটো- এ চৰকাৰী যিবিলাক আঁচনি আছে নহয়-
হয়, হয়।
এইবোৰতো আমি উম- তিনিজনৰ ওপৰত লৰা-ছোৱালী থাকিলে সেইবোৰ নাপাওঁ।
হয়, হয়।
সেইটো কাৰণত আমি আ মানে দুজন- বা এজন দুজন মানে থাকিলে আমাৰ কাৰণে ভাল হয়। আহ, আমালোকে মানে চৰকাৰৰ পৰা যিটো আমি- ফেচিলিটি পাওঁ, সেইখিনি আমি ভালদৰে পাব পাৰোঁ।
হয়।
সেইটো কাৰণত মানে আমাৰ যিহেতু গাঁৱলীয়া অঞ্চল। আমাৰ- বহুত ফেমিলি আছে যিবোৰৰ- পৰিয়ালৰ মানে চাৰি পাঁচজনকৈ ল'ৰা- ছোৱালী আছে মানে সিহঁতৰ- মানে বহুত প্ৰব্লেমো পৰি আছে। মানে চৰকাৰে- আঁচনিৰ পৰাও বঞ্চিত হৈ আছে।
হয়।
তেতিয়াহ'লে আমাৰ যিবিলাক মানে ফেমিলি এইবোৰত- একৰ পৰা দুজন বা তিনিজন লৈকে মানে- ললে আমাৰো মানে অসুবিধা হ'ব মানে ল'ৰা ছোৱালীৰ ক্ষেত্ৰত মানে- পঢ়া শুনা কৰাৰ ক্ষে- ত্ৰত, তাৰপিছত চৰকাৰী আঁচনিৰ ক্ষেত্ৰত। এইবোৰ আমি- ভালদৰে মানে চাব চোৱা চিতা কৰিব পাৰিও- ল'ৰা -ছোৱালী বিলাকক আমি সুশিক্ষিতও কৰিব পাৰোঁ, হয় ন?
হয়, হয়, হয়।
উম।
একচুৱেলি আমি দুজন ললেয়ে ভাল, দুজনৰ দুজনৰ ওপৰত নোলোৱাটয়ে ভাল একচুৱেলি।
হয়, ল'ৰা হওঁক বা হয়, হয় ল'ৰা হওঁক বা ছোৱালী হওঁক মানে- দুজন ললে আমি ভালদৰে সুশিক্ষিত কৰি কিবা এটা-
হয়, হয়, হয়।
মানে সিহঁতক একদম ভালদৰে- কৰাব পাৰোঁ, হয় ন?
হয়, হয়। আমাৰতো গাঁৱলীয়া মানুহ ইমান পইচা নাই যে আমি চাৰি -পাঁচজন মানুহ- পঢ়া শুনা কৰাম এনেকুৱা নহয়। এজনে আমাৰ জুলুম আৰু এজনে- পঢ়াতো বহুত টান হৈ পৰে হয়, হয়নে নহয়?
হয়, হয়।
এটা থাকিলে টান হয় আৰু এটা দুটাই দুটাই মানে বহুত কষ্ট আমাৰ। আৰু ইমান যদি চাৰি- পাঁচ- হৈ যায়, আপুনি পঢ়া শুনা নকৰাকৈয়ে ঠাক প লাগব এনেকে।
হয়। এনে কথাতে আছে মানে সৰু পৰিয়াল সুখী পৰিয়াল, হয় ন?
হয় হয়।
তেতিয়াহলে আমাৰ উম মানে যিহেতু গাঁৱলীয়া অঞ্চল মানে গাঁৱৰ আ পৰিয়ালবোৰক মানে লৈ আমি এটা সজাগতা সভা পাতিলে কেনেকুৱা হ'ব মানে যিটো সভাত আমি সকলোৱে মানে এটা আলোচনা বিলোচনা কৰি মানে সিহঁতক মানে আহ কেনেকৈ এইবোৰ পৰা ৰোধ কৰিব পাৰো মানে বন্ধ কৰিব পাৰো বা সু পৰামৰ্শ দিব পাৰো
হয়
এইবোৰৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ কিবা এটা সজাগতা সভা পাতিলে কেনেকুৱা হ'ব জনাবচোন
একচুৱেলি আপুনি যিটো কথা কৈছে ভাল কথা বহুত ধুনীয়া কথা কৈছে কিন্তু এইখিনি কৰিলে আমাৰ গাঁৱৰ কাৰণে বহুত মানুহ আছে এনেকা মানে শ অশিক্ষিত মানুহ বহুত আছে সিহঁতৰ মূৰত এইখিনি বস্তু সোমাই দিয়া যায় এইখিনি বস্ স্তু যদি আমি সোমাই দিয়া দিব পাৰোঁ তেতিয়াহ'লে আমাৰ মা গাঁৱত মোটামুটি ধৰক এইট্টি ফাইভ পাৰ্চেণ্ট শিক্ষিত মানুহ ওলাই আহি কৰিব হয় নে নহয় আৰু এইটো কৰিবলৈ এইটো কৰিবলৈ হ'লে আমি কি কৰিব লাগে ধৰক আপুনি যিকোনো এটা ঠাই মেনশ্যন কৰিব লাগিব মেনশ্যন কৰি আমি মানুহবিলাক গাঁৱৰ মানুহ বিলাক মাতব লাগব মাতি কিনি আপনি মানে ডেট টাইম ফিক্স কৰি কিনে লাহেকে মাতব মানুহ বিলাক মাটি কিনি তাৰপিছত আমাৰ মানে চিপগেষ্ট
সেই হয় হয় চিপ গেষ্ট
চিপ গেষ্ট লাগিবই এজন এজন, দুজন আনিব লাগিব আনি কিনে তাৰ পিছতো আমিতো থাকিমে আৰু হা সিহঁতে সিহঁতে আমিতো ইমান মানে জ জনা মানুহ নহও ন ইমান জনা মানুহ আৰু মাত ব লাগব মাটি কিনি সিহঁতক মানে সিহঁতে ভালকে বুজাই দিব বস্তুখিনি মূৰত সোমাই দিব তেতিয়া হলে আমাৰ গাঁৱত আৰু চেঞ্জিং বস্ স্তুটো চেঞ্জিং বস্তুটো আহিব আহি মানে আহি আহিব মানে আহিবই আৰু
হয় হয় হয় আমাৰো ইয়াৰ পৰা মানে আমাৰো লাভ হ'ব মানে আমাৰ গাঁৱৰ এই অশিক্ষিত বাহিৰো সকলো পৰিয়ালৰ কাৰণেই এইটো ভাল হ'ব এইটো এটা সুন্দৰ কামহে হ'ব আমাৰ হয় ন সমাজৰ ভাল কামবোৰ আমাৰ সমাজৰ ভাল কামবোৰহে কৰিব লাগে
হয়
আৰু উম উ ডাঙৰ পৰিয়াল হলে কি হয় মানে আমিও ইমানো উ গোটেই কেইটা লৰা ছোৱালীক আমি শিক্ষিত কৰিব নোৱাৰো মানে এ টকা পইচাৰ অভাৱ হৈ যায়
হয়
উ আমাৰ কাৰণে মানে বহুত বৰ বেয়া আৰু আটা কথা মানে এ ডাঙৰ ডাঙৰ পৰিয়াল থাকিলে আমাৰ পৰিয়ালৰ মাজত যে তিয়া মানে কিবা এটা বেমাৰ আজাৰ হৈ যায় নহয়
হয়
তেতিয়া আমি সু চিকিৎসাও কৰিব নোৱাৰো মানে এনেকুৱাও অৱস্থা হৈ যায় এতিয়া ত চৰকাৰে বহুত ধৰণৰ আমাক সুবিধা দি আছে যে সৰু পৰিয়ালৰ কাৰণে বা ৰেচন কাৰ্ড থাকিলে সিহঁত তক কিবা অটল বিহাৰীৰ যিটো কাৰ্ড আছে সেইটো দি মানে চিকিৎসা এটা কৰাব পাৰো মানে ফ্ৰী চিকিৎসা এটা কৰাব পাৰোঁ আৰু আৰু বহুত প্ৰব্লেম হৈ আছে আমাৰ আমাৰ ধৰক যে আপুনি এটা মানে কিবা এটা চাকৰি লবলৈ গ'লেও তিনিজনৰ ওপৰত লৰা ছোৱালী থাকিলে সিহঁতক অ মানে চাকৰি দিয়া নহব বুলি কৈ আছে চৰকাৰেও কই আছে সেইটো এটো ভাল পদক্ষেপ
হয় হয়
লৈ আছে
আমাৰ চৰকাৰে যিখিনি কাম কৰি আছে আৰু আজিকালি যিখিনি কাম কৰি আছে বহুত ভাল কৰি আছে আৰু ডেভলপো হৈ আছে হয়নে নহয় আৰু এনেকৈ যদি হৈয়ে থাকে আমাৰ দেশৰ কাৰণে ভাল আমাৰ অসমৰ কাৰণে ভাল আমাৰ ভাৰতবৰ্ষৰ কাৰণে ভাল আমাৰ সমাজৰ কাৰনে ভাল আমাৰ আমাৰ ঘৰৰ কাৰণে ভাল
আমাৰ পৰিয়ালৰ কাৰণেও ভাল হয় হয়
হয়
নহয় এইটো ঠিকেই কৰি আছে আমাৰ চৰকাৰখনে আৰু উম অ আমাৰ যিবিলাক শিক্ষিত লোক আছে মানে গাঁৱত
হয়
এইবোৰতো সেই সেই বিষয়ে মানে বেছিকৈ নাজানেই আমি যদি এনেক কোৱা এটা সজাগতা সভা পাতি মানে তাত আমি এইবোৰ আলোচনা কৰো নিশ্চয়কৈ আমাৰ কিবা এটা লাভ হব বুলি মই ভাবো
হয়
আপোনালোকৰ গাঁৱত কিবা এনেকুৱা দেখিবলৈ পোৱা যায় যে এটা ফেমিলিত তে মানে চাৰি পাঁচজন মানে সেই সদস্যসকলক মানে এ যিয়ে ভালদৰে চি চিক্ষিতও কৰিব পৰান ই মানে বেলেগ কামত লগাই দিয়ে
হয় হয়
এনেকুৱা আছে নেকি আপোনাৰ গাঁৱত?
এনেকোৱাটো আপুনি বিচাৰিলে বহুত ভাবিব আপুনি গাঁৱত এ এতিয়া মানে এতিয়া কমিছে তথাপিও আপুনি ফিফটি প্লাছ পাব পাৰ্চেণ্টেঞ্চত। হম তথাপিও ফিফটি প্লাছ পাব আগত যেনেকে আপোনাৰ এই টি প্লাছ আছিল এতিয়া লাহেলেকে লাহেকে। কমি আছে আৰু যদি আমি অলপমান চেষ্টা কৰো আৰু কমি আহিব আৰু।
অ। লৰাই হওক বা ছোৱালী হওক আমাৰ উ উ যদি মানে এজন বা, দুজন থাকে নহয় আমি, সিহঁতক মানে সু শিক্ষিত কৰি মানে কিবা আই পি এছ, আঁ এম বি বি এছ এইবোৰ আমি এই ডক্তৰ এই, অ যিয়ে নহওক মানে এইবোৰত আমি, পঢ়াবও পাৰো মানে খৰচ, দিয়াত ইমান টান নহ'ব বুলি মই ভাবোঁ।
উম।
সেইটো কাৰণত আমাৰ,
মানে ফেম পৰিয়ালটো মানে সৰু হোৱটো মই বিচাৰো।
হয়।
হয় ডাঙৰ হলে মানে এইটো। খৰচ বহন কৰাই মানে আমাৰ কাৰণে টান হৈ যায়।
হয়।
তেতিয়াাহ'লে আমাৰ যিবিলাক মানে এই যে আ‌ আৰু যিবিলাক মানে আমাৰ, ফেমিলিৰ পৰা প্ৰব্লেম,
হয়।
আমাৰ যিবিলাক পৰিয়াল আছে,
হয়।
এইবা এইবিলাক অ আধা সংখ্যয়কে বেছি মানে, ছিক্সটি প্লাছ আমাৰ অশিক্ষিত মানুহে উম,